অ'ফ
শুনিছা নে নাই এতিয়া।
অ' শুনিছো এতিয়া।
কি কৰি আছ?
এনে বহি আছোঁ মই। তুমি কি কৰি আছ?
মই বিচনাতে এনে পৰি আছো।
অ' বতৰ কেনেকুৱা সেইফালে।
বতৰটো অকমান ডাৱৰীয়া হৈ আছে।
অ' অ' তই সেই ৰুমতে আছে নে ঘৰতে।
মই তেজপুৰ আহিলো।
অ' তাকে তেজপুৰ ৰুমত আছ।
ৰুমত অ'
অ' অ' তাত আৰু কিমান দিন থাকিব লাগিব।
ইয়াত আঠাইছ তাৰিখলৈকে।
আঠাইশলৈকে।
অ'
আচ্ছা এইতো নাভিতে ৰ। চৈধ্য পোন্ধৰ তেওঁ ছাব্বিশ ঠিকে তই মাজতে আহিব নোৱাৰি নেকি অ'।
মাজতে গৈ পেলাই আকৌ আহি পিনে তাৰ পৰা আকৌ তেজপুৰলৈ।
তেজপুৰ কোন কনত আছ এতিয়া। হেল্ল'। হেল্ল' ব